হেল্ল'
অ মোৰ মাতটো শুনা পাইছ না?
হয় হয় পাইছো পাইছো। মোৰ মাতো শুনা পাইছানে?
অ মইয়ো পাইছো। পাইছোঁ। কি কৰি আছা? দিয়া
অ বাকী কৰি আছা এতিয়া? এ আ এনে আছোহে। তুমি? হয়, হয়।
এ মইো সেই এনেই আছো মানে যিহে গৰম পৰিছ। ছে গম পাইছা নাই?
তো, অহ, গৰমতো কিনো কাম কৰিম আৰু।
কি শান্তি পোৱা নাই অঔ।
বাকী হেৰি নহয়,
অহ, কোৱাচোন? অ', বাকী ভালে -ভালে।
হেল্ল' অহ, হয় -হয়, ভাল -ভাল কি, অ', হয়- ভাল- ভাল।
অ, মা, মাহঁতৰ ভালনে বাকী?
ভাল- ভাল তোমালোকৰ মাহঁতৰ ভালনে?
অহ, ভালেই- ভালেই -ভালে বাৰু।
অ', সেই বাকী বোলো এ, কথা এটা আলোচনা কৰিবলৈ বোলো ফোনটাকে লগাও।
অহ, কি কথা বা?
হয় মানে এতিয়া চাবা দেই এ, যি, যিখিনি মানে এতিয়া আমাৰ, ইণ্টাৰনেটৰ দ্বাৰা, মানে যিখিনি মানে চাইবাৰ, ক্ৰাইম হৈ আছে।
হয়- হয়- হয়
হয়, সেইসমূহ মানে -সেইসমূহ মানে বহুত মানে ঠাইতে বিয়পিব ধৰিছে। মানে সেই মানে চ - চাইবাৰ, কামটো মানে এই বৰ্তমান মানে এই যুগটোত, এ, মানে বহুত, এটা ডাঙৰ ক্ৰাইম হৈ পৰিছে, মানে বাকী এইবিলাক, কিবা মৰা- কটাতকও মানে কামটো অধিক পৰিমানে বৃদ্ধি পাইছে।
বৃদ্ধি পাইছে হয়, নিশ্চয়। তাকে, এতিয়াতো আমাৰ এতিয়া সৰু - সুৰা, গাঁৱতে তোমাৰ বহুত চাইবাৰ -ক্ৰাইম হৈছে গম পাইছা, ছা নাই আকৌ তোমাৰ আমাৰ গাঁৱলীয়, গাঁৱলীয়া যিসমূহ বেংক, ইয়াত তোমাৰ, সেই -সেইদিনাখন -সেইদিনাখন আমাক, গাঁৱৰ গাঁৱলীয়া, গাঁৱৰ যিটো গাঁৱলীয়া বেংকটো, তাত তোমাৰ বেংকৰ পৰা কথা নাই নে পইচা পইচা নাইকিয়া হৈ'ল গম পাইছা নে? বেংকৰ মানে সিহতে কি কৰে মানে ডাইৰেক্ট অনলাইনতে মানে এনেকেচা ক খিনি হেৰি কৰিব পাৰে গম পাইছা নহ মোবাইল মানে লেপটপ কম্পিউটাৰৰ জৰিয়তে মানে কি কৰে সিহঁতে তোমাৰ বেংকৰ গোটেই পইচা খিনি মানে এনেকে লৈ গুচি যায় গম পাইছা নায়
হয় অ অ আমাৰ ইয়াতো তেনেকুৱা হয়
অ ইমানে বেছি মানে শক্ত খালে সিহঁতে
অ তুমি ঠিক কথাই কৈছা আমাৰ ইয়াতো মানে অ
অঁঃ আজিকালি মানে কি বেংকতো পইচা থবলৈ ভয় লগা হৈছে।
হয় হয় ভয় লগা হৈছে আমাৰ ইয়াতো তেনে কাৰ্য মানে মই দেখিছো মানে এতিয়া ধৰা কিছুমান মানে গ্ৰপ গুগুলৰ লিংক থাকে সেই কিছুমান মানে লিংক এই বিলাক মানে দি দিয়ে সিহঁতে তাৰ পিছত যেতিয়া আমি লিংক এইটো মানে ক্লিক কৰি দিওঁ ক্লিক কৰাৰ লগে লগে যে সিহঁতি যেতিয়া মানে আমাৰ আৰু ডিটেইল
হয় হয়।
মানে থাকো মানে। চাৰা মানে
হয় হয়
ইমৰ মানোনে সিহতে আমি গোটেই সমূহ সোধৈ আমি দিবলৈ চেষ্টা কৰো আৰু দি দিওঁ। তাৰ ফলত মানে কি হয় এ এ আমাৰ গোটেই বেং ডিটেইল চব মানে সিহঁতি পাই যায় আৰু চব মানে হেক কৰি পেলাই কিবা
পাই যায় পাই যায়
এ গোটেই বেংকৰ মানে ইমান খিনি আমাৰ পইচা খাই সকলোবোৰ মানে উলিয়াই লৈ ল মানে। হয় হয় বাকী আৰু মানে কি হয়, মানে কিছুমান আমাৰ ধৰা ছ'চিয়েল মিডিয়াত আমাৰ একাউণ্ট ইষ্টাগাম বিলাক যে থাকে। ধৰা ইনষ্টাগ্ৰাম আই ডি কিবা সেই ইত মানে ইউটিউব যেনেকে মানে সেইবিলাকো মানে শেষ কৰি, সিহঁতি মানে আমাৰ মন মানে সিহঁতি যি টি মানে পষ্ট কৰি পোৱা আৰু মানে কি হয় বদনামটো মানে বন নামটো মানে আম মাৰ, হয়, মানে।
হয়, নিশ্চয়, নিশ্চয় আচলতে সিহঁত মানে কি ফেক্ একাউণ্ট খোলে গম পাইছা নাই? একাউণ্ট খুলি, মেলি অ। হয় ফেক একাউণ্ট খুলি মেলি, মানে তাত তোমাৰ বিভিন্ন ধৰণৰ বেয়া, বেয়া ফটো ভিডিঅ' আচলতে সেইবিলাক আপলোড কৰে। তাৰ মানে কেতিয়া মানুহে? ভাবিব আমিয়ে কৈছো বুলি ন। যিহেতু একাউণ্টটো আমাৰ নামত আছে। নামটো আমাৰ আছে, গতিকে টোতো আমি গৈছো বুলি ভাবিব, আৰু তোমাৰ কি হয় গম পাইছা নাই, তোমাৰ চাইবাৰ ক্ৰাইম আজিকালি এনে এ অ, এনে এনেকুৱা কয় গম পাইছা নাই। তোমাৰ ঘপক। ত-তোমাৰ যি, তি লিংকত দবাই দিলে, তোমাৰ একে চাতে হেৰি হৈ যাব। বেংকৰ পৰা একাউণ্টৰ পইচা খালী হৈ যাব। অ, তাৰপিছত তোমাৰ? অ, কি হ'ব কিছুমান কেতিয়াবা অ' টি পি পঠাই। অ'টি পি পঠাই মেলি তোমাৰ অ', অ' টি পিৰ দ্বাৰা এনেকে বেংকৰ, বেংকৰ আচলতে পইচা-চইচা এনেকে উলিয়াই লৈ যায় আচলতে বেংক একাউণ্ট হেক কৰে তেনেকে। ত, তাৰ পিছত আকৌ কেনেকে কৰে গম পাইছ? চা নাই তোমাৰ কিছুমান? তোমাৰ এনেকুৱা থাকে দেই। তোমাৰ ধৰি লোৱা এনেকে ফোন কৰিব নহয় তোমাৰ নম্বৰটোত। তাৰপৰা ফোন কৰাৰ পিছত ক'ব? হেৰি তোমাৰ অ, মই তোমাৰ দেউতাক লগ পাইছিলো। মানে সেই সিহঁতে চ যিখনে চাইবাৰ ক্ৰাইম কৰে মানে। সেইখিনিয়ে-সেইখিনিয়ে ফোনত কয়, মানে। যে তোমাৰ এনেকে দেউতাক লগ পাইছিলোঁ, তাকে মোৰ আহ দেউতাৰ সেয়াত মানে-মানে মোৰ ভুলক ক্ৰমে মানে তোমাৰ দেতাৰ নম্বৰটোত মানে মোৰ পইচা চ গুচি গ'ল। পইচা গুচি গ'ল বুলি কয় অ তাৰপিছত মানে কি কি হয়? তেনেকে যেতিয়া কয়। তেনেকে কৰা পিছত তোমাৰ কি হয়? মেছেজ টো টাইপ কৰি দিয়ে। মানে তোমাৰ ধৰি লোৱা বেং একাউণ্ট টো কিবা এটা পইচা ডিপজিট হৈছে। বা-বা কিবা পইচা উদয়গনে যেনেকে মেছেজ আহে ঠিক একজেক্ট সেই তেনেকে কি কয় মানে কপি কৰি মেলি কি কয় গম পাইচানাই? কপি গ মেল এনেক পেজ কৰি সেই সেইটো লিখি দিয়ে মানে হাতে তেনেকে সেনেকে টেক্স অ', টেক্সত টাইপ কৰি মেলি কি কৰে তোমাৰ সেই নিৰ্দিষ্ট এ পইচা মানে পইচাটো ৰুপিচটো দি। তাত তেনেকে দেখুৱাইয়ে যে তোমাৰ এ এনেকে এইটো মেছেজটো পঠাই দিয়ে। মেছেজ টো পঠাই দিয়াৰ লগে-লগে কি হয়? তোমাৰ মানুহটোৱে ভাবে এনেকে অঁ মোৰ বেংক বেংক একাউন্টত বোলে ইমান পইচা ক্ৰেডিট হৈছে, তেনেহলে তেনেকে বুলি ভবা পিছত আকৌ পইচাটো এনেকে দি দিয়ে কিছুমানে কিছুমানে এনেকে পইচাঁটো- দ পিছত ফলত কি হয় যে একাউণ্টৰ পইচা কেইটা নাই অঁ স সেই একাউণ্টৰ পৰা যিমান পইচাঁ দিছিলে সিমান পইচা গুচি গ'ল। আচলতেই সে বেংক একাউণ্টত আচলতে একো পইচাঁ এটকাওঁ আচলতে ক্ৰেডিতে হোৱা নাছিলে সটো এটা মে আছিল সেইটো এটা অকল কেৱল এটােক মে আছিলে কিন্তু অঁ ভুৱা মেজ আছিল। ছিল অঁ তাৰ ফলত কি হৈছে তোমাৰ? টো একাউণ্ট হৈ গ'ল সেইটো এটা চাইবা ক্ৰাইম হয় গম‌ পায়ছানে নাই? এতিয়া তোমাৰ হয় হয়। তাকে চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত এতিয়া চৰকাৰে বহুত ব্যৱস্থা হাতত লৈছে। কিন্তু হ'লেও ব্যৱস্থা গ্ৰহণ কৰিছে যদিও আচলতে। আমাৰ সমাজত আচলতে চাইবাৰ ক্ৰাইমটো কমা নাই গম পাইছেনে নাই।
কমা নাই বহুত প্ৰাইভেট কে
দিনে আচলতে অত্যাধিক বাঢ়িহে গৈ আছে। হয় হয় আৰু মানে কি হয় এইটো মানে কমি যোৱা নাই। বাঢ়িছে মানে-
অঁ অঁ বাঢ়িছেহে আৰু সিহঁতি বহুত মানে অঁ প্ৰাইভেটকে কৰি আছে কাম।
প্ৰাইভেটকে কৰি আছে আৰু কি হয় মানে আমি আচলতে এইবিলাক। এইবিলাক কথালৈ আমি সচেতন হোৱাটো উচিত মানে আমি এইবিলাক কথাবিলাক জানিব লাগে। উম। জানিব লাগে গম পাইছানে নাই। মানে
জানি ব লাগে
অঁ এতিয়া তোমাৰ আচলতে চাইবাৰ ক্ৰমৰ হেয়াত আচলতে কোনখিনি মানুহ হয় যিখিনিয়ে তোমাৰ মই সেই সেই তাৰ ওপৰত আচলতে জ্ঞান নাথাকে যিসমূহে যিসমূহে সেই অনলাইনৰ আচলতে অ চাইবাৰৰ বি বি মানে বিষয়ে একো নাজ- জানে আচলতে সেই তেনেকুৱা ব্যক্তি সকলে মানে চাইবাৰ ক্ৰাইমৰ আচলতে কবলত পৰে গম পাইছা নাই গতিকে আমি সেইবিলাক কথাবিলাক আমি বুজি জানিব লাগে বুজি পাব লাগে আমি সেইবোৰ চাইবাৰৰ বিষ- বিষয়ে আমি জানিব লাগে যিহেতু এতিয়া চাবা না হা আমাৰ গোট গোটে ৱৰ্ল্ড খনেই এতিয়া ডিজি- টেল হৈ গ'ল। গতিকে আমি ডিজিটেল, ডিজিটেল মধ্যম সমূহৰ অ। ডিজিটেল মাধ্যমসমূহৰ বিষয়ে আমি এতিয়া জানিব লাগিব। নাজানিলে আমি। আমি এনেদৰে এনে এনেকে ফ্ৰডতে আমি। খতম হৈ যাম দে। এটা সময়ত, এটা সময়ত। আমাৰ এনেকে পইচা আমাৰ খতম হৈ যাবগে এনেকৈ। অ', গতিকে আমি তোমাৰ সেই সেইটো বিষয়ে। জানিব লাগিব। তেতিয়াহে আমি তাৰপৰা চাইবাৰ কাইমৰ পৰা বাছিম।
হয় হয় শুন। অ', আজিকালি। এ আকৌ এটা মানে সিহঁতি ভাল পায় এ আই।
এয়াই।
আজিকালি যিটো এ আই ওলালে। অ', এ, এ আই দাৰা ও সিহতি মানে। ইমান মানে কেন কৰিছে।
হয়।
তুমি মানে এইটো।
ক ক'ব নোৱাৰি হয়।
অ', আচলতে সেই এ আই কি কৰে গম পাইছা নাই? মানে বেছি ৰিয়েল ৰিয়েল। ফ্ৰড কৰাত আচলতে সহায় কৰে মানে। বেছি ৰিয়েল ৰিয়েলাষ্টিক লাগে যে এ আই, এ আই বনোৱা ফটোসমূহ, আৰু মানে কি হয় তোমাৰ। ফ্ৰড কৰাত আচলতে সিহঁতৰ সুবিধা হয়। এ আই, এ আই দ্বাৰা। শুনা পাইছানে?
কি হয় মানে ডিতেল। য়া হিয়ত। মানে সঁচা বুলি ভাবি লয়।
অহ। অ তোমাৰ তোমাৰ নেটৱৰ্ক নেটৱৰ্কটো অকমান বেয়া নেকি মই শুনা নাছিলো আকৌ এবাৰ কোৱাছোন।
হয় হয় মানে কি হয়, এ যি খিনি মানে বয়সস্থ মানুহ বা ডিজিটেল সি মানে ক্ৰাইমৰ ওপৰত মানে সিহঁতৰ একো মানে শিক্ষা নাই অহ তেনে মানুহবিলাকক মানে সিহঁতি নহয় সিহঁতি মানে পতককে মানে ঠগিবলৈ মানে সুবিধা
সুবিধা পায় হয় হয়।
কি অ। মোৰ মানে সঁচা অ মানে উপৰিলে হয় চাগে। ফলটো পাম কিন্তু যে এতিয়া সিহঁতি সেই লিংকটোত ক্লিক কৰি দিয়ে, তাৰ পিছত মানে সিহঁতি অনুভৱ কৰে ঔ মই এইটো কি কৰিলো! অ তাৰপিছত এ কি হয় আৰু এ। কিছু কিছুমান মানুহ পুলিচ ষ্টেচনলৈ যায় আৰু কিছুমানৰ মানে কি হয় যাবলৈ সামৰ্থ্যই নাথাকে। মানে কি হয় বহুত দিব লাগিব বস্তু। খেলোতে বা কি হয় কোনে চাৰ্ভাৰ কৰিছে মানে সেইটো কোনো নাজানেতো সেইবাবে মানে বহুত মানে অসুবিধাৰ সন্মুখা হৈ যায় আৰু বাকী তুমিও মানে এইবিলাক অলপ চাই চিতি চলিবা
নিশ্চয় নিশ্চয় মও আচলতে এইবিলাক মইতো আচ চলতে মই চি চাইবাৰ চাইবাৰ ক্ৰাইমৰ ওপৰত মোৰতো আচলতে অলপ জ্ঞান আছেই দেই গতিকে মোকতো ইমান পুতুককে ঠগিব নোৱাৰে বাৰু দেই হয়
হয় কেতিয়াবা কি হয় অ অঞ্জাননে কি কৰিবা এতিয়া যে অ'ক
হৈ যাব পাৰে হয় তাকে তাকে মই সাৱধান থাকিম বাৰু তাকে তাকে তুমিও এইবিলাক এইবিলাক অকমান ধ্যান দিবা গম পাইছা। ইয়াৰবাৰ মানে দূৰত থাকিবা চাইবাৰ সেয়াৰ পৰা অ তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া উম বাৰু বাৰু